অ কোৱা অ শুনি আছোঁ, তুমি শুনিছানে?
কি কৰি আছা
এ আছো এনেই বাহিৰত বহি
অ বাকী ঠিকে থাকে আছা
আছোঁ আছোঁ তুমি
মই আছোঁ বাৰু ব কলেজলে আহিছিলা নে
গৈছিলো গৈছিলো তুমি গৈছিলানে
মই আহিছিলোঁ বাৰু
উম
বাকী ঘৰত চবে ভাল আমাৰো ভালেই বাৰু
অহ
তোমালে ফোন কৰিলোনে কথা এটা আলোচনা কৰোঁ বুলি কোৱাচোন বাৰু আজি মই তোমাৰ টপিক এটা লৈ যে টপিকটোৰ ওপৰত আলোচনা এটা কৰোঁ
কোৱা
টপিকটো হৈছে তোমাৰ, প্ৰকৃতি জগত আৰু মান
হয় হেল্ল' মাতো নাইকিয়া হ'ল যে তোমাৰ হেল্ল' হেল্ল' হেল্ল' মা নেটৰ প্ৰব্লেম হৈ যায় নিকি বাৱ তাত